অ কৈছো
অঁ
এয়া আছো!
অঁ, বৰষুণ কেনেকুৱা হৈছে!
দবা- পিতা ফুলা দা নাই
হেল্ল'
সেইফালে দিছে নে নাই, বৰষুণ বৰষুণ দিছে নাই,
কেনে বিছে
উ
কি
হেল্ল' অঁ, শুনাই নাই তোৰ মাতটো অঁ,
অঁ, এতিয়া শুনিছ নে
অঁ
এ বৰষুত ডাঙৰ খাই দি থছে উকাৰে কোোৱা নাই আকৌ তোমালাক বৰষুণ কেনেুৱোৱাা
আমাৰ ফালেও দি আছে!
এইবাৰ কষু তেনেকুৱা কষুোন ন
কি
এবাৰ বৰষণবোৰ বোলো বেলেগ! বৰষুণ এ এঠাইত দিয়ে, এঠাইত নিদিয়ে এঠাইত দিয় এ ঠাইত নিদিয়ে
অঁ এ, এ, অঁ এটা জেগাত এবাৰহে দিব পায়!
হাঁ
বৰষুণ আমাৰ ইয়াত দি গ'ল! আকৌ তহঁত তাত দিছেগে এতিয়া!
অঁ
চব আদায় কৰি দিছে! ম
ততে প্ৰকৃতিক ভাডাৰাঠং্য হেৰি আছে
ভাৰাস ম্যতা ৰক্ষা কৰিব নোৱাৰা হৈছে! বোৰ কেতিয়া
হয়
বৰষুণ বেয়া নহয়, বৰষুণ লাগে, বৰষুণৰ পৰা বহুত হেৰি হয়, গছ গছ-গছনিবোৰ ধূলি নাইকিয়া হয়! এইবোৰ হেৰি হৈ থাকে।
তে বৰষুণ নহয় তোনে কথা চুতিছেজ বসুন্ত গ আহি একদম গাটোতৰ পলাগিছে ন
উম। হ'লে কি হ'ব আকৌ গোটেই ৰাস্তা চাস্তাই পানী দুনি। নদীত পানী হয়, বানপানী হয়। এতিয়া আমাৰ গোটেই পানী এতিয়া নলাত। পুৰা ভৰ্তি হৈ গ'ল পানী।
এ তাততো তহঁতৰ বৰষুণৰ কাৰণে পানী নহয় তাত যিমান পানী হয় কি নাই, নাই তাক স বৰষুণতে যদি বানপানী হয় তেনেলে কি হ'ব। অ', নলা নৰ্দমা চব যাবৰ জোথৰ লাগি পানে বন্ধ হৈ আছে পানী সবা কলে যাব বৰষুন।
উম।
আগতে আমাৰ একদম বৰষুণৰ বজাৰ।
তই য মোৰ ফোনটো কেনেকে কেনচেল হয় চাবি কি হ'ল? হেল্ল'।
আগৰ বোলো আমাৰ বৰষুনৰ কথা ছুটিয়াই আছিলে চব চবত।
উম। এতিয়া বৰষুণ দিবও লাগে বাৰিষাৰ চিজন মানুহে খেতি বাতি কৰিব লাগে। মাটি ৰুব লাগে। সেইটো কাৰণে দিয়াৰ কাৰণে বেয়া পোৱা নাই কিন্তু অধিক মাত্ৰা বৰষুণ দি দিছে।
বহুত দিন বৰষুন দিয়া নাছিলে যে সেইটো কথা আকৌ।
উম। কাপোৰ কানি শুকুৱাবলৈ মেলিবলৈ দিগদাৰ হৈছে এতিয়া পিন্ধিবলৈ মেলিবলৈ।
অ', নাই দিয়ক, দিয়ক এক সপ্তাহ মান দিয়ক।
নহয় একেৰাহে বৰষুণ দি থাকিলে কাপোৰ কানি শুকুৱাই পেল মলৈ দিগদাৰ হয় ন। পিন্ধিবলৈ কাপোৰ কানি কাপোৰ গোন্ধ আহে কিবা হয়।
তই মানুহবোকে মাটি ৰুব পৰা নাই নহয়, সেই মানুহবোকে মাতি ৰুই লওক।
অ', মাটিৰ প্ৰষে বৰষুণ দিবই লাগে আকৌ এতিয়া মাটিৰ বৰষুণ নি দিলে মাটি কেনেকে ৰুব মানুহে মাটি। খেতি নুৰুলে খেতি কৰিব নোৱাৰিলে মানুহে খাব ক'ৰ পৰা। সেইটো কাৰণে এতিয়া বৰষুণ জাক লাগেও, এতিয়া নিদিলেও বেয়া হয় কথাটো দিলেও বেয়া হয়। অ', দিয়াৰ কাৰণে বাৰু ভালে হৈছে বেয়া হোৱা নাই বাৰু। আৰু এতিয়া যিটোহে।
হয়।
যিটো গৰম পৰিছে গৰমতো পৰা চাই এতিয়া গোটেই ৰাস্তাই পদূলিয় গো তেয়া ধূলি হৈ আছে গছৰ পাতবিলাক ধূলিয়ে নধৰা ডাঠ হৈ গৈছে। বৰষুণজাক দিয়াৰ কাৰণে ভাল হৈছে ধূল চুলিবিলাক নাইকিয়া। হৈছে গছৰ পাতবিলাক মুকলি হৈছে সিহঁতৰ হেৰি হৈছে।
আমাৰ বাগান। বাগান
বুজি পোৱা নাই।
এই চাহ বাগান লোকৰো পুৰা পাত ওলাব বুলি যাব খো গৈছে যে।
চবতে ওলাব চাহ বাগান বুলি নহয় গোটেই গছ গছন বিলাকতে নতুন পাত। বগাব এতিয়া। সিহঁতি এতিয়া নতুনকৈ আগৰ পুৰণা পাতবিলাক সলাই নতুন পাত। অলপ উলিয়াব। প্ৰকৃতিখন সেউজীয়া হৈ পৰিব দেখিবলৈ। সেইটো কথা কাৰণে ভালে লাগে বাৰু।
অ
কিন্তু এতিয়া আৰু যে
ভালহকা মাটি বানে মাটি ৰু নাছিলে এতিয়া লুত আহ়িছে নতুন ৰুব মাটি পৰা আগত যিমান দিনা পথাৰ ধাৰে দি যে মাটি দিয়ে যে এতিয়া মা
হেই পানী নাই, সেইদিখে মাটি ৰুব পৰা নাই। পানী নাই আৰু পানী বৰষুণ নাই- বৰষুণ নাই হ'লে পানী নহ'ব পানী নহ'লে কেনেকে মানুহে মাটি ৰুব এতিয়া বৰষুণ দিছে, পানী হৈছে এতিয়া মাটি ৰুব আৰু মানুহখিনি। উম
মানে বৰষুণ দিয়া কাৰণে ভাল হৈছে। কিছুমানৰ কাৰণে তো বৰষুণ একদম কালৰ নিচিনা হৈ আছে।
নদী চাপৰীয়া অঞ্চলত আকৌ এতিয়া সিহঁতে ভয়ে- ভয়ে থাকিবলগীয়া হৈছিল, সিহঁতৰ যদি ঘৰ- বাৰি যদি পানী সোমাবলে হয় বা ঘৰ দুৱাৰ যদি উটি যাবলৈ হয়, সিহঁতি কেনেকে থাকিব কি কৰিব।
আৰু সিহঁতৰতো বেলেগকে আৰু হেৰি নাই
তাকেই, কিছুমানৰ কাৰণে ভাল কিছুমানৰ কাৰণে বেয়া। অলপ বৰষুণত অলপ- অলপ তিতিলোগে আজি গধুলা
অ
বৰষুণত তিতিব লাগে, বৰষুণত কিবা ভিটামিন এটা থাকে নহয়।
উম হলে কি হ'ব, এতিয়া আমাৰ এই টাউনীয়া বিলাকত যে আকৌ এতিয়া হেৰি হৈ যায় কৃত্ৰিম বানপানী হয়, অধিক মাত্ৰা বৰষুণ দিলে।
ৰাস্তা- চাস্তাবোৰ বন
আকৌ এ প্ৰকৃতিয়ে প্ৰকৃতিৰ কাম কৰিব আৰু, আমাৰ মানুহে মানুহক মানৱ সুস্থ কাম কৰি এইবোৰ হেৰি কৰিছে, বেয়া কৰিছে নলায়- নৰ্দমা নলা- নৰ্দমা পুতি আজৰি কৰিছে, বৰষুণ দিয়াতো দিবই আৰু।
দিয়াতো দিবই, গম পাইছো এতিয়া আকৌ হাজিৰা কৰা মানুহ বিলাকলৈ বেয়া লাগে, সিহঁতি বিলাকে এতিয়া কেনেকে কি কৰিব, বৰষুণ দিলে তো আকৌ সিহঁতি কলৈকো কামলৈও যাব নোৱাৰে, একো কৰিবও নোৱাৰে। খাবলৈ দুবেলা- দুমুঠি খাবলৈ সিহঁতি দিনটো হজিৰা কৰিয়ে চলিব লাগিব ন, নহলে কেনেকে কি কৰিব। এতিয়া যদি সিহঁতে দিনটো যদি বৰষুণ দি থাকিলে যদি পানী হলে যদি কাম কৰিবলৈ নাপায় সিহঁতি খাব ক'ৰপৰা?
তাকে
সেইটো কাৰণে বেয়া লাগিছে অলপ।
তাকে আমাৰ- আমাৰ নিচিনা খেতিয়কসকলে আকৌ নহয় বৰষুণজাক নহা হ'লে আমাৰ নিচিনা খেতিয়কবোৰে আকৌ চাহকাপ বনাব চিলিণ্ডাৰত খাবলৈ নোপায় মৰিব নোৱাৰো, খেতিয়কৰ কাৰনে বেয়া আৰু সকলো বস্তুৰে এটা ভাল আৰু এটা বেয়া দিশ থাকে ন।
হম তাকে এতিয়া
আমাৰ মানুহবিলাকে গছ গছনি কাটি মেলি এইবিলাক হেৰি কৰিছে গতিকে প্ৰকৃতিও আমাৰ লগত হেৰি কৰিছে, খেল খেলিছে।
তাকে আগতে বৰষুণ পাতলা- পাতলাকে দিয়ে। ব'হাগ মাহ মানৰপৰা বৰষুণ আৰম্ভ ষ্টাৰ্ট হৈয়ে যায়।
উম
এতিয়া আহাৰ, শাওন পাবহি এতিয়ালৈকে বৰষুণ নাছিলে। পথাৰত চিৰালফাত দিছে।
সেয়ে আমাৰ মানুহখিনিয়েও কিছুমান নকৰিবলগীয়া কাম কৰিছে। যদি এজোপা গছ ৰুইছে, কাটিছে যদি ইয়াত যদি সিহঁতি পাঁচজোপা গছ ৰুলে হেতেন একো নাই ন, সিহঁতি অকল গছ পুলি ৰোৱা ধান্দা মৰা নাই, অকল- অকল গছ বোৰ গছ-গছনি কাটি শেষ কৰিছে। সেইটো কথা কাৰনে প্ৰকৃতিও অকমান ৰুষ্ট হৈছে আৰু।
এজোপা, এজোপা গছ কাটিলে, এশটা হেনো গছ পুলি ৰুব লাগে।
এশটাতো কোৱা নাই, সিহঁতিতো পাঁচতাতো ৰুব পাৰে ন। পাঁচটাও যদি সিহঁতেতি নোৰুৱে। ক'ৰ পৰা নো বাৰু গছ-গছনি হ'ব, গছ-গছনি নহ'লেনো প্ৰকৃতি সময়মতে এনেও ৰক্ষা কৰিব নোৱাৰা হ'বই, আৰু যিটো টাইমত ব
তাকে, আগতে, আগতে সেই আগতে -আগতে- এতিয়া আমাৰ এইটো অঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ মানে মৌচুমী বতাহটো আহি পেলাই বৰষুণ যাগ দিয়ে। এতিয়া মৌচুমী, এতিয়া পাহাৰ চাহাৰ কাটি ধ্বংস কৰিছে আৰু মৌচুমীৰ বতাহ আহিছে যদিও- ওপৰেদি পাৰ হৈ গৈছে, খুন্দা খাব-
চুমী বতাহ নাহে আজিকালি, ধুমুহা বতাহ হে আহে।
সাগৰৰ পৰা লৈ অহা পানী যেতিয়া মৌচুমী বতাহ হে, যোনটোক পানী লৈ আহিছে
উম্,
সেইতো পানী দি আমাৰ ইয়াত বৰষুণ যাক দিব পৰা নাই, পাহাৰবোৰ নাইকিয়া হয় গ'ল কাৰণে।
এ ধুমুহা বতাহ আানিছে আৰু আনি লৈ পেলানি বতাহ ধুমুহাই কিছু কিছুমানৰ ঘৰ দুৱাৰ ধ্বংস কৰি নিছে, ওপৰ তিনপাত উৰুৱাই নিছে, ঘৰ ভাঙি পেলাইছে। এই সেইবিলাক কৰিছে আৰু কৰি মেলি আৰু গোটেই এডাই হৈ গৈছে।
মই আজি বৰষুণ জাক নহাৰ পৰা বহুত ভাল পাইছোঁ দেই একদম।
আজি বৰষুণ যাক অহা পা অকণমান ভালেই লাগিছে বাৰু, যিহে গৰম দি আছিলে ন, এতিয়া বৰষুণ যাক দি দিলে একদম পুৰা গাটো চেষ্ঠ ঠাণ্ডা পেলাই নিছে, অলপ মানে ঠাণ্ডা ঠাণ্ডা লাগিছে পৰিৱেশটো। সেইটো কাৰণে অকমান ভালেই লাগিছে বাৰু।
আৰু একদম পথাৰত মানুহে ন ধৰা হৈছে বৰষুণৰ পানী পাই।
উম্ হ'লেও কেতিয়াবা আকৌ যেতিয়া একদম পুৰা, যেতিয়া বৰষুণ লাগে তেতিয়া তেতিয়া নিদিয়ে বৰষুণ, যেতিয়া বৰষুণ নালাগে তেতিয়া অধিক বৰষুণ দি দিয়ে। সেইটো কাৰণে আকৌ কি হয়, বানপানী হয় আৰু তাৰ বাহিৰেনো কি হ'ব আৰু।
তেতিয়া প্ৰকৃতিয়ে কাম খোব কৰে আৰু। তেতিয়াটো ওপৰত কোনো নাই ন।
প্ৰকিয়ে প্ৰকৃতিৰ কাম বিলাক কৰিব গম পাইছোঁ, কিন্তু আমাৰ মানুহখিনিয়েও যদি অলপ প্ৰকৃতিখনৰ কাৰণে যদি চিন্তা কৰিলেহেঁতেন
তিনিটাক মানুহ ক'ত আছে, এশ জনৰ ভিতৰত। এশজনৰ ভিতৰত এজন বা দুজনহে চিন্তা কৰা মানুহ আছে। এশজনৰ ভিতৰত যদি দহ - জনে বা পোন্ধৰ জনে চিন্তা কৰিলেহেঁতেন, তেতিয়া আজি এনে - সা নহ'ল হেঁতেন ইমান নৰম নহ'লে হেতেন। পৰি কমি,
উম্, সেয়ে, আমাৰ প্ৰকৃতি খনৰ বিষয়ে মানুহখিনিয়ে চিন্তা নকৰে, প্ৰকৃতিখন বোলে ইমান কষ্ট কষ্ট পাইছে, গছ-গছনি কাটি ইমানে হেৰি কৰিছো সিহঁতক এইটো কৰিলে, গছজোপা কাটিলে এনেকুৱা হ'ব, তেনেকুৱা হ'ব, সেইবিলাক মানে চিন্তা কৰিবলৈ সময় নাইকিয়া হৈছে যে, সেইটো খাতিকে এনেকুৱা এটা পৰিস্থিতি হৈ গৈ আছে। অকমান চিন্তা কৰিবও হ'ল, মানুহখিনিয়ে। নহ'লে আৰু এটা সময় আহিব প্ৰকৃতিয়ে কি ৰূপ ধৰিব কোনেও গমেই নেপাব। এনেকুৱা এটা ৰূপ ধৰিব।
এতিয়াটো দিলে বৰষুণ দিলে মানে একদম দিয়েই থাকে একেৰাহে।
বৰষুণৰ পৰিমাণ আগত আছিলে একদম সীমিতৰ পথ শৃংখলাবদ্ধভাৱে। আহিলে আহিলে নাহিলে নাই নাই নাই নাই নাই তিন, চাৰি মাহলে বৰষুণ নাই। আৰু আহোতেনে এনেকুৱাকে বৰষুণ আহিব মানে আগতে মাটিয়ে পানীটো শুহি লয়, এতিয়া বৰষূণৰ নপয় তুবই নপ নহয় নহয় মাটিয়ে পানী টানিব শুহিব নোৱাৰা হৈ গ'ল আও। পানী ক'ত শুকাব পানী উফন্দিয়ে গৈছে গৈ পেলাই
উম, একেৰাহে আমাৰ এইয়া বৰষুণ নিদিলে নিদিয়েই একেৰাহে এসপ্তাহ মান দি দিব, এসপ্তাহ দি দিয়াৰ লগে লগে গোটেই পানী নধৰা হ'ব নলা-নৰ্দমা ভৰ্তি, গাঁৱত বোলে পথাৰত পানী ফোল বান পানী হৈ গৈছে বোলে এইফালে ইয়াত বোলে চহৰত বোলে নলা ভ ভৰ্তি হৈ গ'ল মানুহৰ ঘৰত পানী সোমালে। দিগদাৰ হৈ যায়। মানুহৰ কাম কৰিবলে যাবলে দিগদাৰ হয়